হেল্ল'।
অ শুনিছা, কেনেকুৱা খবৱ খাতি?
ভালে ভালে।
অ কেনেকুৱা বাকী ক'ত আছা?
ঘৰতে।
ঘৰতে আচ্ছা, খবৰে খাতি ভাল নহয়?
এই মই সেই হা-
অ।
অ। অ। ধেমালি কৰিছোঁ। হেৰি কি কৰিছা তুমি?
কি? এ এনে এনে বহি আছো।
অ, ‌এই কথ, বিষয় এটাৰ ওপৰত কথা তোমাৰ এতিয়া আমাৰ দৈনন্দিন জীৱন তোমাৰ এই প্লাষ্টিকৰ ব্যৱহাৰৰ ওপৰত বোলো কথা পাতো বুলি ভাবিলো।
হয়।
ইয়াৰ ওপৰত তুমি কি কব বিচৰা?
অ প্লাষ্টিকৰ ওপৰত। ম আজিৰ জীৱনত প্লাষ্টিকৰ সুবিধা অসুবিধা হাত মানে চব চব চবিষ্টিক হেৰিয়ৰ দিশতে আছে৷ উ প্লাষ্টিক হৈছে আধুনিক যুগৰ অন্যতম বহুল ব্যৱহিত সামগ্ৰী। এতিয়া তোমাৰ ক'বলৈ গ'লে ঊনৈছশ সাত চনৰ প্ৰথম আধুনিক প্লাষ্টিক বেকেলাইট, উৎভাৱন হোৱাৰ পিছৰে পৰাৰে ইয়াৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। বৰ্তমান বিশ্বত- বছৰি প্ৰায় চাৰিশ মিলিয়ন টনৰো অধিক প্লাষ্টিক উৎপাদন কৰা হয়। ইয়াৰ কম মূল্য, কম ওজন আৰু দীৰ্ঘস্থায়িত্বাৰ বাবেই চিকিৎ সা কৃষি আৰু উদ্যোগ পৰিবহন ঘৰুৱা কাম কাজৰ প্ৰাচিক অপৰিহাৰ্য হৈ এতিয়া মানে ত পৰিছে। আমি দেখিছোয়ে আৰু সেইটো কিন্তু মানে এতিয়া কি হৈছে কিন্তু অত্যাধিক ব্যৱহাৰ বোৰ তোমাৰ এতিয়া ধৰি লওক পৰিৱেশৰ আৰু স্বাস্থ্যৰ বাবে এক ডাঙৰ সমস্যা দেখা দিছে। হম, এতিয়া যদি আমি কবলৈ যাওঁ তোমাৰ এতিয়া সুবিধা অসুবিধাটো যিয়ে ভাল বস্তু বা ভাল বস্তু হওক তাৰ তোমাৰ সুবিধা আৰু অসুবিধা সমূহতো থকাটো অনিবাৰ্য। গতিকে প্লাষ্টিকৰ সুবিধাও অসুবিধাও আছে তেনেকে, এতিয়া ধৰি লোৱা প্লাষ্টিকৰ ওজন কম৷ এ পৰিবহনৰ সহজ এইটো তোমাৰ সুবিধাত কবলৈ গলে। ইয়াৰ মূল্য তুলনামূলক ভাৱে কম, সেয়ে সাধাৰণ ব্যৱহাৰ কৰি পায়। প্লাষ্টিকেদি তোমাৰ এইবিলাক আহ এতিয়া যিবিলাক মানুহে এতিয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহে তোমাৰ চামৰাৰ দৰে চেণ্ডেল বা জোতা ইত্যাদি কিনিব বা উম মানে আহ কিনিব নোৱাৰে। সেই তেওঁলোকে এই প্লাষ্টিকৰ চেণ্ডেল দুটা পিন্ধি নিজৰ হে মানে উ নিজৰ মানে যিটো দৰকাৰ সেইটো পূৰণ কৰে। উম।
অ এতিয়া চাব গ'লে এতিয়া পৰিৱেশৰ প্ৰদূষণ বেছিভাগ কাৰণত প্লাষ্টিকৰ পৰা যায়। মান তাৰ কাৰণ প্লাষ্টিকটো সহজে তোমাৰ পচি যোৱা বস্তু নহয়।
হ'য়।
ফলত নদী, মাটি হিক্‌ আ আৰু সাগৰত জমা হ'য় পৰিৱেশ দূষিত কৰে আৰু তাৰ ফলত বহুতো এতিয়া আ স্বাস্থ্য মানে তোমাৰ মানে বহুতো বেমাৰ আজাৰ দেখিবলৈ পোৱা আছে মানুহৰ মাজত আৰু ইয়াৰ ফলত যি যি ইয়াৰ ফলত অকল মানুহকে একে নহয় জীৱ জন্তু ক্ষতিও বহুত খিনি হৈছে। তোমাৰ গৰু, ছাগলী, হৰিণা মাছ আৰু বহু জলচৰ প্ৰাণী প্লাষ্টিক খাই অসুস্থ হৈ আৰু মৃত্যুমুখত পৰে। আৰু এই প্লাষ্টিকৰ ব্যৱহাৰে আচলতে নলা- নৰ্দমা বন্ধ কৰে। আব্‌ এ ব' এইবোৰ ফলত বানপানী-বানপানী আৰু পানী জমা কৰা সমস্যাৰ সৃষ্টি কৰে।
হ'য়।
আৰু এতিয়া চাব গ'লে কৃষি ক্ষেত্ৰটো বহুতখিনি প্লাষ্‌ সেই ক্ষেত্ৰত বহুতো বহুতো মানে তোমাৰ ক্ষতি হোৱা দেখা গৈছে। কাৰণ মাটিত প্লাষ্টিক জমা হ'লে মাটিৰ উৰ্বৰতা হ্ৰাস পায়। কৃষি উৎপাদন নেতিবাচক কাৰণ কাচটো সহজে তোমাৰ পচি যোৱা বস্তু নহয়।
হয়
ইয়াৰ ফলত খেতিও আমাৰ এতিয়া দেখিবলৈ পোৱা গৈছে দিনক দিনে খেতি পৰিমাণ কমি অহা দেখা গৈছে।
অঁ নাই। সেইটোৱে এতিয়া তোমাৰ মানে উম, মানে তোমাৰ এতিয়া কিনো কম এতিয়া তোমাৰ উম, তেনেকে প্লাষ্টিক এতিয়া ধৰি লোৱা পচি নোযোৱা কাৰণেটো তোমাৰ মাটি ধৰণ, মাটি এতিয়া পচি চিব মানে, মাটি তোমাৰ প্ৰদূষিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এতিয়া তোমাৰ ধৰি লোৱা প্লাষ্টিকৰ আ কাপ প্লেট যে সাধাৰণ শ্ৰেণীৰ মানুহে ইউজ ব্যৱহাৰ কৰে তেওঁলোকৰ এই খনৰ মানে যিবিলাক সাধাৰণ শ্ৰেণীৰ মানুহ ন, তেওঁলোকৰ এই এনেকুৱা ব্যৱহাৰিক জ্ঞান কিছুমানৰ অভাৱৰ বাবে তেওঁলোকৰ বিভিন্ন অসুখত পৰিবলগীয়া হ'য়। কাৰণ এই প্লাষ্টিক বা প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত কাঁহী-কাঁহী বা প্লেট এইবিলাক যিবিলাক বস্তু সেইবিলাকত যদি আমি গৰম খোৱা বস্তু তাত দিওঁ। তেতিয়া তাৰ সেই প্লাষ্টিকৰ যিবিলাক অনু পৰমাণু আছে, সেইবিলাক প্লাষ্টিকে এৰিবলে আৰম্ভ কৰে, আৰু তাৰ ফলত সেই খাদ্য বস্তু খিনিত সেই প্লাষ্টিক সমূহ মিহলি হৈ এ আমাৰ দেহলৈ আ প্লাষ্টিক্‌খিনি প্ৰৱেশ কৰাটো অনিবাৰ্য আৰু তুমি বিশ্বাস নকৰি বিশ্বাস কৰিবা যে আ এতিয়া প্লাষ্টিকসমূহ আমাৰ দেহলৈ যোৱাৰ ফলত আমাৰ ব দেহৰ যি শোষণ সেয়া তোমাৰ বেয়া হ'বলৈ ধৰে, আৰু তোমাৰ প্লাষ্টিক দেহলৈ যোৱাৰ ফলত তোমাৰ কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগেও সাধাৰণ শ্ৰেণীৰ মানুহক আক্ৰান্ত কৰিবলে এতিয়া আম সক্ষম হৈছে, তোমাৰ এতিয়া আমি দেখিবলৈ পাইছোঁ যে আজি-কালি খুব সঘনে মানুহৰ এ এনে ধৰণৰ কেঞ্চাৰ যক্ষ্মা, কেঞ্চাৰ ইত্যাদি ধৰণৰ ৰোগ আমি খুব সহজে দেখা পাওঁ কাৰণ এ ইয়াৰ এ সম্পূৰ্ণ নহ'লেও ক্ষুদ্ৰ এটা কাৰণ হ'লেও কিন্তু মই প্লাষ্টিকক দিব পাৰিম, কাৰণ সেইটোৱে আৰু।
আৰু ইয়াৰ প্লাষ্টিকৰ অপ আচলতে আমি হ অপব্যৱহাৰ কিছুমান ৰোধৰ উপায় আছে, যেনে তোমাৰ এ এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক প্লাষ্টিকৰ আকৌ দ্বিতীয়বাৰ ব্যৱহাৰ কৰিব নালাগে। আৰু চাব গ'লে কাপোৰ হওক বা কাগজ বা বাঁহপাত আদি জৈৱবিঘন যোগ্য সামগ্ৰী বৃদ্ধি কৰিব লাগে। আৰু
হয়-হয়-হয়। মানে তুমি ক'বলে বিচাৰিছা যে প্লাষ্টিকৰ তুমি অ', অ'। হয়-হয়, উম, উম। মানে প্লাষ্টিকৰ তুমি মানে যিবিলাক প্লাষ্টিকৰ পৰিৱৰ্তে যিবিলাক ব্যৱহাৰ কৰিব পৰা বস্তু তেওঁ সেইবিলাক বস্তুৰ ওপৰত অ অত্যাধিক গুৰুত্ব দিয়াৰ কথা কৈছে, যাৰ ফলত আমি মানে পৰিৱেশ প্ৰদূৰ্ষণ আৰু মানুহৰ আ ৰোগ বা প্লাষ্টিকৰ ব্যৱহাৰ আমি কমাব পাৰো, হয় নহয়।
হয়।
হয়, অ', আচ্ছা- আচ্ছা। এ তেনেকে আমি তোমাৰ বাঁহ-বেতৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰিব পাৰোঁ, যদি তোমাৰ কথাটো আমি এটা মানে সূক্ষ্মভাৱে যদি চালি জাৰি চাওঁ। কিবা পাতৰ থালি বা বাতি, এ কাছৰ বটল বা পাত্ৰ। এ ষ্টেইনেচ ষ্টিল বা তামৰ পাত্ৰ ইত্যাদি মাটিৰ পাত্ৰ জৈৱ বিঘটন যোগ্য ইত্যাদি সমূহ আমি ব্যৱহাৰ কৰিব পাৰো তেতিয়া, এতিয়া তোমাৰ কিন্তু এটা কথা আছ চাবলৈ গ'লে অ', তোমাৰ প্লাষ্টিকৰ যি সামগ্ৰীসমূহ ন, সেইবিলাক খুব অ', তোমাৰ লৈ যাবলৈ সহজ, এটা জেগাৰ পৰা আন এটা জেগালৈ কঢ়িয়াবলে খুব সহজ, সেইবাবে প্লাষ্টিকটো আমি সম্পূৰ্ণভাৱে মানৱ জাতিয়ে কেতিয়াও প্লাষ্টিকটো আমি পৰিহাৰ কৰিব নোৱাৰো, কাৰণ আমি বৰ্তমান দেখিবলৈ পোৱা প্ৰায় উম নব্বৈ শতাংশ বস্তুত আমি তাত প্লাষ্টিকৰ কিবা নহয় কিবা এটা দেখিবলৈ পোৱা যায়য়ে।
হয়, তে গোটে চাব গ'লে প্লাষ্টিকৰ, উম উম, উপসংঘও আছে, তোমাৰ আমি ক'ব গ'লে এতিয়া প্লাষ্টিক হ'ল আধুনিক জীৱনৰ এক আ আশীৰ্বাদ যদিও ই ইয়াৰ অপব্যবহাৰ অভিশাপত পৰিণত হৈছে। প্লাষ্টিকৰ সু- সু- সু-সু- সু- সু-সু- সু সুবিধা গ্ৰহণ কৰাৰ লগতে ইয়াক ক্ষতিকাৰক নিগমৰ প্ৰতি আমি সচেতন হোৱাটো নিচ এটা বহুত ডাঙৰ দায়িত আমাৰ নিজৰ দায়িত্ব। আ-আমি যদি প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰো, আৰু যদি পুনৰ ব্যৱহাৰ বা কৰো তেন্তে পৰিৱেশ সংগনৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে বাবে- এখন সুস্থ হৈ যোৱা ৰুমত পৃথিৱী যাব পাৰিম।
হয় হয় হয় ন সেইটোৱে মানে তোমাৰ আমি- নিজেই ব্যৱসায় কৰাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মটোকো- সুৰক্ষিত কৰি থৈ যাব লাগিব তেতিয়া তেতিয়াহে আমাৰ জীৱন সাৰ্থক হ'ব হয় নহয়।
হয়।
য়েছ য়েছ য়েছ সেইটো সে মানে তোমাৰ তেনেকুৱাই আৰু।
মাজতে দেখা গৈছিলে তোমাৰ প্লাষ্টিকৰ ওপৰত বহুত- টো নীতি নিয়ম দেখা গৈছিলে। কিন্তু এতিয়া আকৌ এ দেখিব পৰা যোৱা গৈছে এই নীতিমবোৰ-বোৰ লাহে লাহে লাহে লোকিবলৈ গৈছে আচলতে এইবোৰ আমাৰ নিজৰ- মানে আমাৰ নিজৰ মানুহবোৰ মানে- এইবোৰ নিজে আমি দায়িত্ব পালন কৰিব লাগিব তেতিয়াহে যাতে এখন প্লাষ্টিক মুুক্ত আমি দেশ গঢ়ি তুলিব পাৰিম।
আমি মানে একদম ঐকয়বদ্ধ হ'ব লাগিব যে আমি ব্যৱহাৰ সীমিত কৰিম যাৰ ফলত আমি নিজৰ মানৱ জাতিটোক অত্যধিক দিনলৈকে এ জীয়াই ৰাখিবলৈ সক্ষম হম। তাকে আৰু তোমাৰ লগত কথা পাতি ভাল লাগিলে মানে উম সেইটোয়ে আৰু পাছ এনেধৰণৰ- যে আহ উন্নয়নমূলক আমি যিবিলাক আলোচনা ভৱিষ্যতো কৰিম তাকে আশা কৰিছো ঠিক আছে দিয়া।